হেল্ল' অ কি কৰি আছা
মই আছো আৰু এনে আপুনি
উ ময়ো এনে আছো উ ভাত পানী খালানে
ভাত খোৱা নাই চাহ খালো এইমাত্ৰ আপুনি
অ মইটো আহ চাহ না নাখও বাৰু এ এনে ফ্ৰুটছবোৰ খাইছিলো
আহ
কি বোলে আজি হা
আমাৰ বোলো আবেলি খোৱা হয় চাহ
হয় নেকি এ ভালেই দেখোন মই চাহ খাব ন খাব ভাল নাপাওঁ অ আজি এনে ফল মূলৰ বিষয়ে কথা পাতো ফ্ৰুটছৰ বিষয়ে
উম ঠিক আছে হ'ব
উম তুমি বেছিকে কি ফ্ৰুটছ খাইকে ভাল পোৱা
তেনেকে ফ্ৰোট খাই তেনেকে ভালে নাপাওঁ বাৰু কলটো খোৱা যায়
হয় নেকি অ মই চব ফ্ৰুটছ খাই বহুত ভাল পাওঁ বেছিকৈ মই লিচু আম ক ঠাল সেইবোৰ বেছিকৈ ভাল পাওঁ আৰু তোমাৰ
এতিয়াতো লিচু হাঁ এতিয়াতো লিছো আৰু আহ মই বৰ্তাৰে বাৰু
অঁ কঠালৰ হয় নেকি অঁ তুমি ভাল নোপোৱাই নেকি হয় আৰু খুৱাও হয় নেকি এনে কলৰ বাহিৰে কি ফ্ৰুটছ বেছিকে ভাল পোৱা
এই কঁঠালতটো মই তৰকাৰী বনাই ভাল পাওঁ আৰু আচাৰ ভাল পাওঁ কথা কঠাল সোৱাদ যে
অঁ আৰু
গুটিটো খোৱা যায়
হয় গুটিটো বৰ ভাল লাগে এ ময়ও অঁ এনে খাও তুমি ৰা ৰান্ধিব জান নে
অলপ অলপ আৰু লিচু খাই আপুনি
মোৰ ফেভৰেট
অঁ মইও ভাল পাওঁ টো খাই সিমান বেয়া নাপাওঁ কিন্তু আপেল বা আপেল বা হে বেলেগ ফ্ৰুট এ ইমান ভাল নাপাওঁ কিন্তু এই হে গাখীৰ হেৰি এনেকে দি কিনে মিক্সিত মাৰি কিনে অকমান জুচ টাইপ কৰি কিনে তেনেকে খাওঁ তাতে ষ্ট্ৰবেৰী
অঁ মই তেনেকুৱা ভাল নাপাওঁ মই কামৰি কামৰি খাইকে বৰ ভাল পাওঁ জাষ্ট মই অলপ আগতে দুখন মান আম খালোঁ আম বৰ ভাল পাঁও অঁ আৰু লিচুতটো ক'বই নালাগে হে
ঘৰৰ আম নে আপোনালোকৰ
ঘৰৰ ঘৰত আম গছ আছে কিন্তু কেৰ্ৰকেৰ্ৰটোৱা হবই নিদিয়েই সেইদিনা পৰহি দিনা এশ টকাৰ দুই কেজি কিনি আনিছিলো
আমাৰ আকৌ আছে বেলেগে লৈ যায়
হয় নেকি অঁ বিক্ৰী কৰা নে এনেই
নাই নাই বিকি নকৰো এ সেই আৰু আমিও সেইয়া দুটা দুটা খোৱা যায় দিনটোত কিন্তু এবাৰ খোৱা যায় আম এ এতিয়া অ থাকে কিন্তু না বাকী আপেল আনিলে বা কিবা আনিলে সেই আৰু গালি দি দি খোৱাই আৰু সেইয়ে অকমান আৰু।
হয় নেকি আমাৰতো আম আম গছ আছে কঠাল গছ আছে তোমাৰ লিচু গছটো হল কেইদিনমানা আগত মই নিজে আনে লগাইছিলো দুখনমান আহ আগৰ পৰাই মই লিচু গছ বহুত বাৰ লগালো হোৱা নাই। মই লিচু গছ বৰ ভাল। সেইকাৰণে লগাই থাকো এনে আহ আমাৰ ঘৰত মানে ফল মূলৰ গছ চব আছে কিন্তু লিচু গছতটো নাই।
ভালে আৰু আমাৰ লিচু এডাল আনি। আনিচিলে আনিকিনে। লগাইছে আৰু ক'ত। ভাল গছ এডালো আছে কিন্তু একদম সৰু সৰু হৈ আছে মানে বহুত মানে।
অ আমাৰ কঠালো লাগে। আমো লাগে তাৰপিছত নাৰিকল গছ আছে তামোল গছ আছে কলগছ আছে আহ কলটো থাকে বাৰু কল ইমান খোৱা নাযায় আহ আৰু মধুৰিআম গছো আছে এ ফল মূলৰ গছ আমাৰ ঢেৰ আছে কিন্তু মোৰ। আহ বেছিকে ভাল লগা হ'ল আহ আম। লেচু এইবোৰ বৰ ভাল লাগে অ।
অ আমাৰো আছে কিন্তু এই নাৰিকল গছত বাৰু নাৰিকল আমি মানে নতুনকৈ আহা। ছ নতুন কে লগাইছেহে। অ। এই আমাৰ চব কিনাই। জানো। আমি কিনি এই খাওঁ। মানে আৰু। মই মানে তামানে ইমান না। অহ
হয় নেকি। ফল মূল খাই কিয় ভাল নাপায়।
এ ইমান নহয় আৰু এহে আৰু মই। মিকচিত মাৰিকিনে।
হয় নেকি এ মোৰতো ফল মূল খাইকে বৰ ভাল পাওঁ আৰু তুমাৰ ধৰা হেল্ডি ফ্ৰুটটো কি হয় ক'ব পাৰিবা নেকি এনে আমাৰ স্বাস্থ্যৰ কাৰণে বেছি হেলডি ফ্ৰুটছটো।
আম আপেলয়ে হব চাগে।
আপেলটো ইমান হেল্ডি নহয় নেকি বহুত ফ্ৰুৰ্ছ আছে তোমাৰ ধেৰ আছে নহয়।
আজিকালি চব বস্তুতে কিন্ত। টো গেছ দিয়া হয় দোকানৰ পৰা কিনা বোৰ। ঔষধ দিয়ে। পুৰা পিয়ৰ ফল বিলাক। সেই ঘৰৰ পৰাই ঘৰৰ কেইটাই আৰু।
অ অ কিছুমানে কিছুমান আছে যিহেতু এইটো বেছি অ ডাঙৰ ডাঙৰ ধুনীয়া ধুনীয়া ফল দেখা পায় কি আনা সেইবোৰ খাব নাপায়। যিমান ধুনীয়া থাকে ইমান এইটো দি মেডিচিন দিয়া হয় আৰু ফল মূল অলপ তাৰ পাছত থাকিলে যিহেতু কলা সেইটো নেচাৰেল হয় ন সেইটো অ এইবোৰ ফলবোৰ ভাল লাগে এইবোৰত তোমাৰ ইমান অ মেডিচিন মাৰা নাথাকে
এতিয়াতো পুৰা আপুনি বস্তু এটা কিনি আনক ফল মূল হওক বা আম কল অ খুব বেছি দুদিন থাকিব তিনিদিন পিছত পচি যাব
হয়টোতো হয় ঠিকেই কলা অ আজিকালি তেনেকুৱাই হয় আমাৰ ঘৰৰ কল আছে ধেৰ কলগছ আছে আমাৰ ঘৰত কলত কল পকি আছে ৰাতিপুৱা ৰাতিপুৱা ৰাতিপুৱা কল খাওঁ আৰু ইভিনিং খাওঁ এতিয়া এতিয়া সময়ত খাওঁ ৰাতিপুৱা পাঁচ
অ মই কিন্তু খাও কল এটাই খাও ইমান ন অ আপুনি খায় পাঁচটা মান
অ পাঁচটাামান ৰাতিপুৱা খাই দিওঁ আহ মই যিম আগত ত কৰিছিলো আৰু এতিয়া জিম চিম কৰা নাই এনেই আছো এ জিম চিম নালাগে আৰু এনে হেল্ডি খানা খালে আৰু জিম কৰিব লগা নালাগে আৰু
সেইটো হয় বাৰু কিন্তু আপুনি মানে কি সদায় আবেলি খায় আৰু ফ্ৰুদ
অ মই সদায় খাওঁ আবেলি আৰু মৰ্ণিং খাওঁ আৰু মই চাহ তাহ নাখাওঁ মই চাহ আগতে খাইছিলো এতিয়া মই খাব মানে ইমান ভাল নাপাওঁ পাওঁ আজিকালি মিঠা বস্তু ইমান ভাল নাপাওঁ মানে বাটতে দি কিবা খাব কাৰণে
পুৰা খেললি মানে
অঁ সেইবোৰ সেইকাৰণে সেইবোৰ বাদ দি দিলো আৰু কেতিয়া মই ফ্ৰুটছবোৰ খাওঁ তেনেকুৱাকে আৰু চাহ খালে গেছো হয় গেছৰ প্ৰব্লেম হয় বুলি কয় অঁ কিন্তু মই দেখিছো চাহ খোৱাৰ পিছত ইমান ভোকতো নালাগে মানে চাহৰ কাৰণে সেইকাৰণে মানে চেনী বাদ দিলো
ফ্ৰুটছ খালে কিন্তু পেটৰ যিখিনি খাই বাকী বস্তু খিনি হজমো হয় আৰু বেলেগ খাবৰ কাৰণে অলপ ভোকো লাগে
হয় হয় তুমি ঠিক কলা অঁ ফ্ৰুটছবোৰ খোৱা আহ স্বাস্থ্যৰ কাৰণে ভাল আৰু তোমাৰ ইমান এ হেলডি থাকে গা আৰু বেমাৰ আজাৰৰ পৰা আঁতৰি থাকিবা সেইকাৰণে ফ্ৰুট আৰু শাক পাচলিও খাব লাগে আৰু মই শাক পাচলিতটো বেয়া পাওঁ
মই আৰু শাক খাক তো খাও আগতে মানে মইতো আগতে কেঁচাই খাইছিলো প্ৰায় বস্তু মানে হোষ্টেলত উম হোষ্টেলত মানে আমি একো বস্তু বনাব নোৱাৰো যে আৰু ৰাস্তা কি কৰ এই যে ইলেক্ট্ৰিক কেটলেটো থাকে মোৰ ঘৰৰ পৰা চব মানে লৈ লৈ যাও তাতে পানী দি কিনে বইল কৰি তেনেকে খাই দিওঁ আৰু কেতিয়াবা তাত মানে বইল কৰিব সময় নাথাকে ধুনীয়াকে মগু মগু বা হৰি যে সেনেকে কাটি কিনে সৰু সৰুকে কাটি তেনেকে দালিৰ লগত খাই দিওঁ কছিলো কিন্তু এতিয়া মই নোৱাৰো আকৌ
অকে হয় সৰু থাকোতে মই লাই শাকৰ পাণ দান দাকি চিঙি ভাতৰ লগত খাইছে ভাল পাইছো এতিয়া বৰ্তমান এনেকুৱাকে খোৱাই নাই আৰু মই এনেকে শাক পাচলি খাবৰ কাৰণে টান পাও এনে মই শাক পাচলি নাখাওঁ হেহ আৰু এতিয়া মাছ মাংসই লাগে বেছিভাগ
অ কিন্তু শাক টো মানে সেই আৰু অলপমান কণী দি পেলায় ভাজিলে মই খাওঁ শাকটো
আৰু মই কণী এনে খাও কিন বেছি খাব নোৱাৰো কণীটো মই আগৰ পৰা।
দে খায় আৰু
অ মাছ মাংস খাও কণী কণী ইমান খাব নোৱাৰো কেতিয়াবা খাওঁ আৰু বেছিভাগ
আপুনি এনে ফুল ডায়েটত আছে তাই বাৰো ডাইট ফল' কৰি এ ফ্ৰুটচ খাই ভালে আপোনাৰ ফ্ৰুটচ খোৱাাততো বহুত ভাল হেবিট হয় আমাৰতো মানে চকুৰ সন্মুখত থাকিলেও মানে নিজে খাবলৈ মন নাযায় কোনোবাই যদি কাটি দিয়ে তেতিয়া এপিছ খাও বা তেনেকুৱা কিন্ত মানে নিজে নাই
মানে মোক তেনেকুৱা ক'বই নালাগে মোক আনি দিলে আৰু মই যি কোনো হওক মই ফ্ৰুটছ বিয়া নাপাওঁ আপেলৰ পৰা লৈকে এভৰিথিং মই খাই দিওঁ খাব ভালে হল ফ্ৰুটছ বৰ ভাল লাগে
আৰু আপুনি এই বামি এইবিলাক খায়নে বামি জে গাখীৰৰ লগত খায় খাই নে এইবিলাক আহ নে খাই পোৱা নাই
বামীটো মই আজিয়ে শুনিলো তোমাৰ মুখৰ পৰা এনে দালিয়া
নহয় বা আমি মানে এনেকুৱা লাও নিচিনা যে কোমোৰা টাইপ যে এটা থাকে
কোমোৰাৰ নেকি এইটো চেনী দিকে বনোৱাই
অ অ অ অ কোমোৰা নহয় ঠিক কোমোৰাাৰ নিচিনাই ইেইটো বামী বুলি কয় আমি ঘৰত বামী বুলি কওঁ আপোনালোকৰ ফালে বা কি বুলি কয় সেইটোও এটা ফ্ৰুটছ তাত মানে গাখীৰেদি যে খাই মই এক্দম বেয়া পাওঁ
হয় নেকি গাখীৰত ডবাইকে খাই অলপ আহ গাখীৰৰ লগত বনাই নেকি অ অ আগতে মই সৰু থাকোতে খাইছিলো তাৰ পিছত খোৱাই নাই
অ আমাৰ ঘৰত মানে অ গছ গছত লাগে
হয় নেকি এইটো গছ থাকে নেকি
অ গছৰ মানে গছ মানে লাৱৰ নিচিনা গছডাল
অ অ অ ত ৱাটাৰ মিনল খোৱা নাই
অহ সেইটো খাওঁ কিন্তু তৰমুজটো খাওঁ অ খাওঁ খাওঁ গৰমৰ দিনততো হোৱাদ তে
মই তৰমুজ খোৱা খালে মানে যেনেকুৱা লাগে পানী খাই আছো এই নালাগে যেন অ অ যেনেকে নালাগে কি মই কিবা বেলেগ বস্তু খাই আছো পানী খাই আছো নিচিনা লাগে
আৰু ই সেইটো মানে ভালো হয় মানে হেলথ ৰ মানে এতিয়া মানে পানীত টো আমি পানী লাগিয়ে থাকে ন এতিয়াতো অলপ খালে পানী চানী মানে বডিত টো সহায়ক হৈ থাকে
অ তৰমুজ টো ভাল পাওঁ তেনেকুৱা নহয় বেয়া পোৱা
তাকে দিয়ক তেতিয়াহ'লে
অ দিয়া ঠিক আছে দিয়া অ দিয়া থেংক ইউ